হেল্ল'।
হয় কি কই আছে?
এনেই আছো।
এয়া আছিলো এনেই খোৱা বোৱা কৰিলে নে?
খোৱা বোৱা কৰা হ'ল অ তুমি কৰিলা
হয় হয় বাকী দেহা মোৰ ঠিকে আছে নহয়
ঠিকে আছে ঠিকে তোমাৰ আছে নে
আছে আছে
অ
বাকী আজি কৰ'বাত যোৱা মেলা প্ৰগ্ৰেম নাই
আজি নাই ঘৰতে আছো আজি
অ তাৰপাহ ৰাতিপুৱাৰ পা কি কৰা হ'ল পিছে
ৰাতিপুৱাৰ পা আজি অলপ এই গছ পুলি ৰোপন কৰা হল
হয়
আমাৰ গাঁৱৰ ল'ৰাবিলাক মিলি মানে এটা প্ৰজেক্ট লোৱা হৈছে সেই প্ৰজেক্টটো লৈ আমি কাম কৰি থকা হৈছে
হয় হয়
গছ পুলি ৰোৱা হৈছে এহেজাৰ গছ পুলি
হয়
সেয়াকে কৰা হ'ল আৰু
অ' আপোনালোকৰ হেৰিটোৱে সঞ্জীৱনী সেউজ বিপ্লৱ তেওঁ সেইটো নহয় জানো?
অ' অ' সেইটোয়ে হয়।
হয়, হয়। মই পাইছিলো বাৰু তেওঁলোকৰ পোষ্ট বিলাক
উম, ঠিকে আছে চাই থাকিব লাগে মাজে মাজে চবে কৰিব লাগে এইবিলাক কাম গছ পুলি চছ পুলি ৰুব লাগে।
হয়, হয়। ভালে আছে কৰক। আমাৰ ফালেও আহিবও পাৰিলে এফালেও ৰুবহি।
উম আমি চিন্তা কৰি আছো ক'লে ক'লে ইফালেও যোৱা হ'ব ৰুম।
হয়।
চব আমাৰ এলেকাটোত মানে এহেজাৰ গছ পুলি ৰুই পেলাই জীয়াই উঠোৱা এটা পৰিকল্পনা লোৱা হৈছে।
হয়।